হেল্ল' অহ কোৱা
কি কৰি আছ
তুমি
ময়োড়এনেই আছো ৰবা ৰুমতে
হয় নেকি ভাত চাত খালা নে
নাই নাই ভাত ভাত খোৱা নাই ৰ'বা এতিয়ালৈকে
হয় নেকি উম মই খা মোৰ দেৰি হৈ যায় তিনিটামান বাজি যায় দুটা তিনিটা বজাত মই খাওঁ ভাতটো
উম, আমাৰো মোৰো তিনটামান বাজে তিনটা চাৰে তিনটামান বাজে
হয় নেকি? অ যি অলপ মুভিৰ বিষয়ে কথা পাতো।
অ মোৰ উম কিবা নতুন মুভি আহিছে নেকি?
নতুন মুভি মানে মই তেনেকুৱা চোৱা নাই তুমি চাইছিলানে?
নতুন মুভি মই এখন চালো তোমাৰ কি আছিল নাম এই পেডী বুলি কিবা ৰামচৰণৰ নেকি
হয় নেকি? অ তুমি মুভী চাই ভাল পোৱানে? হয় নেকি
হয় অঁ
মই মুভি চাই বৰ ভাল পাওঁ। তুমি বেছি ভাল আহ হ'ল অ হলত যাইগে চোৱা নে এনে ঘৰত
নাই মই মোবাইলতে চাও।
হ নেকি মোবাইল আছে অঁ হয় নেকি? এ তেনেকুৱা কি কি মুভী ছোৱা, আহ কি কলা
বলিউডৰ বলিউডৰ মুভী চাও বেছি
হলীউডৰ বলীউড অঁ মই শুনি আছোঁ বলীউড চোৱানে? অ আৰু অসমীয়া আমাৰ তামিল, চোৱা এই মইতো চব চাওঁ চাউথ ইণ্ডিয়ান তামিল, হয় নি হয় নেকি? আৰু তুমি এ বেছিকে কোনটো মুভি তোমাৰ ঘৰৰ মুভি ভাল লাগে ন ঘৰৰ ভূটীয়া মুভি।
ঘৰৰ ভূতৰ এ ভূতৰ ভাল নালাগে।
ভাল নালাগে
ভূতৰ নালাগে
ভূতৰ মুভি চাব লাগে, চালে মানে কি মজা লাগে
মায়ে ভূতৰ ভূতৰ কৰো দে ফ ভাল লাগিছিলে এতিয়া নালাগে।
হয় নেকি মই চালে মানে ভূতৰ মুভি বৰ ভাল অ কি ভাল লাগে তোমাৰ ভয়তো নালাগে ভয়তো এ কাক মোকো নালাগে তেনেকুৱা মই ভয় কেতিয়া লাগে যেতিয়া অকলে হয় তেতিয়া ভয় লাগে ন ৷
অ
জাগাও তেনেকুৱাই লাগ তেনেকুৱাই অহ তেতিয়া ভয় লাগে আহ এ এতি আহ ৰাতি চালে চেচ ৰাতি জ্বলে হয় লাগে দিনত চালে হয় নালাগে ৷
এ মই দিনত চাওতেও সৰুত ভয় লাগিছ লে৷, দিনতে ভয় লাগিছিলে ৷ অ তোমাক বেছিকে কেনেকুৱা মুভিবোৰ অ তোমাক কেনেকুৱা মুভিবোৰ বেছিকে ভাল লাগে এই মচ নহল ৰোমেণ্টিক ইয়াফিৰ
ৰোমাণ্টিক আৰু ৰোমাণ্টিক আৰু তোমাৰ হেৰি ভাল লাগে এ এই এভেঞ্জাৰ টাইপ যি আছে ৷
হে
এভেঞ্জাৰ আছে যি তোমাৰ এভেঞ্জাৰ টাইপ মুভি এভেঞ্জাৰ
অ এহতৰ বাজে
সেই এ নতুনকে এখন যি ওলাইছে হলিউডৰ
কোনটো? অবতাৰ অ মই
অৱতাৰ অৱ অৱতাৰ চাইছো-চাইছো মই ওলাৰ লগে লগে চাইছো ৷
অ সেইটো ভাল লাগে সেই মুভিটো অ মই এটাই চাইছো কি বাজেট বোলেহ তাৰপৰা মই কিমান কৰৰ-কৰৰ বজাৰটোত বনাই বোলে মুভি কিন্তু চাওঁতে ভাল লাগে এ তোমাৰ বেছি বুলি মোক চাউথ ইণ্ডিয়ান মুভি চোৱা নে?
চাওঁ-চাওঁ
অ কোনটো-কোনটো কেনেকুৱা মো হা
চউচৰ এইেই চলপেদি বুলি কয় যে ৰামচৰণৰ নত
অ হয় নেকি অ চাউতৰ কে চাউথৰ কেনেকুৱা হিৰ' হিৰইনী ভাল লাগে? জমা।
অ নাই একচোন না চাউৰ
হয় নেকি বেছি অলপ উৰি যায় নেকি হাৱাতে।
অ হাৱাত উৰি যে হলেও ভাল লাগে কাহিনী বিলাক ভাল লাগে।
অ কাহিনী বোৰতো ভাল লাগে বাৰু। যেনেকুৱা বাহুবলী হল বাহুবলী ভাল লাগে ন তোমাক? বাহুবলী কিবা আৰু তাৰপিছত উম কেজি এফ
কে জি এফ
আহঁ আছে মুভি তেনেকুৱা ভাল ভাল মুভি আছে যিটো হল হলিউডত টক্কৰ দিয়ে যাম জানে যেনেকুৱা মুভি বনাই যেনেকুৱা মুভি বনাই ন হলিউডত টক্কৰ দিয়ে।
অ তককৰৰ দিয়ে
ভাল বনাই মুভি আৰু তোমাৰ এইটো ইণ্ডিয়া মইতো চ নে ইণ্ডিয়ান ক'ব গ'লে চাউথতে ইণ্ডিয়ানে ম ভি হয় ক'বলে আমি আমি অলপ ভাগ কৰি। এনে ম চাউথ ইণ্ডিয়ান যনেকে ইণ্ডিয়ান ৱেষ্ট ইণ্ডিয়ান অ আমাৰ এইটো অ আগৰ পৰাৰেই তেনেকুৱা আছে।
এতিয়া এতিয়াতো চাউথৰ হিৰইন এক্টৰবলাক চব হিন্দীতে আহিছিল
হিন্দীতো আহিছে আৰু এ হিন্দীটো চাউথতো গৈছে
অ গৈছ। তোমাৰ তোমাৰ এখন অ ভালো লাগে তোমাৰ এইখন নতুনকে তোমাৰ এখন নতুনকে আহিব এতিয়া এই তোমাৰ ৰকি ৰা আহিব কে জি আপতজি আছে
আহ ৰকিয়া
টক্চিচ বুলি কিবা টকচিচ নেকি
আহ
এইখন আহিবতো ৰিলিজটো হেৰি হৈ গ'ল পচপন কৰিলে
কি হ'ল
পচপন ডেটটো পঁচপন কৰিলে এই এইখনৰ কাৰণে
কিহৰ কাৰণে
ৰামচৰণৰ খানৰ কাৰণে পচপন কৰি দিলে
অ অহ দুখন চিনেমা এক একেলগে আহিলে অলপ কিন্তু হয়
অ অলপ ধৰি প্ৰব্লেম হয় প্ৰড্যউচাৰ হয়
উম কি বোলে বেছিকে চলা মোক আহিলেও বেলেগ মুভি চলাই আহিলে মানে এটো হৈ যায় তোমাৰ কমি যায়
অঁ কমি যায় অলপ প্ৰব্লেম হৈ যায় ইমান বাজেটত বনাইহেঁত প্ৰব্লেম হৈ যায়
উম হাৰ্টৰ প্ৰব্লেম হৈ যায় আৰু মানুহে দুটাই মুভি চাবৰ কাৰণে ইমান বাজেটো নাথাকে নহয় কিছুমানে এটাই চাই অ সদায় সদায় দু দুটা মুভি একেলগে অহ একেলগে চাবতো নাযায় ন অ তুমি স্কুল টাইমত মুভি চাইছিলা নে কলেজ টাইমত
কলেজ টাইমত অ চাইছিলো এখন হলত চাইছিলো
এনেকা কলেজৰ পৰা অ বাংমাৰীকে গৈকে চাইছিলা
উম তই চাই মোটামুটি তোমাৰ অ ক্লাছ এইট মানতে চাইছিলো এইখন
হয় নেকি অ তুমি এনে চাথ ইণ্ডিয়ান হিৰ' কোনটোক ভাল
চাওচৰ চাউথত তোমাৰ এতিয়া হেৰি ভাল লাগে অ তোমাৰ ইয়াচক ভাল লাগে এক্টৰ ৰকি ৰকি ভাজিছে পিয়াস ৰকি
ইয়েচ ন
অ ইয়চ
মোকতো ভাল তুমি কলা নহয় প্ৰভাচ ভাল লাগে ন আল্লু অৰ্জুন প্ৰভাস
অ আল্লু অৰ্জুন লাগে আল্লু অৰ্জুন উম প্ৰভাচক মোৰ ইমান ভাল নালাগে এতিয়া এতিয়া এতিয়া ভাল নালা হৈছে অলপ এতিয়া বলিডত আহি গল ন বলিডত আহিলে ভাল নালাগে এক্টৰ বিলাক
ন নেকি মোক প্ৰভাস কিন্তু আগৰ পৰা এতিয়া বাহুবল ফিল্ম চালো ন প্ৰভাসটো মানে ডমাগত
অ আলু অৰ জোন আৰু আলু জুন জোন ভাল লাগে
আৰু বিজয় থল পতি
অ বিজয় থালাাপাতি ভাল লাগে
ফেভৰেট হিৰ' একোৰে ইমান ভাল লাগে ন তাৰ ফিলিমকেইটা
আহ
এইবাৰ নক'বা অহ তৰ লোক লোকেশ ভাল হো অ সিটো এতিয়া এইটো এতিয়ো সি এইটো হ'ল ন মিনিষ্টাৰ তেওঁ হ'ল ন এইটো তামিলনাডুৰ
তাতে গৈছে অ
অ
আৰু শিৰো কাক ভাল লাগে
ইৰেণ্ তোমাৰ এইটো অ এই কি আছিলে তাৰ নাম
ৰশ্মিকা মান্দনা ৰশ্মিকা
মিকা মন্দানা তাক ভাল লাগে বিজয় আহ দেৱকুণ্ডাৰ লগত বিয়া পাতিছে নহয় দিবই বিজয়ই বিজয় দেৱকনতাকো ভাল লাগে মোক
ভাল লাগে ভাল লাগে তাৰ লভেষ্টৰ মোভি বহুত আহিছে
কোনটো
এই এটা জীয়াই আহিছিলে মাজতে কিবা নামটো পাহৰিলো এই গীতা গোবিন্দা নেকি
গীতা গোবিন্দা হয় হয় এই গীতা গোবিন্দা বহুত ভাইৰেল হৈছে গীতা কোবিন্দ গ দ হিয়াৰ কমৰেড
অ দিয়াৰ কম্প্লেট খনো ভাল লাগে তে
এ ডিয়াৰ কমৰেট খন বহুত ভাল লাগে হাৰ্ট তাৰ চিন মোভি নতুন আহি ভাইৰেল এইটো বিজয় থালাপাতি আৰু দিয়ে হয় আৰু ৰশ্মিকা মান্দানা এইটো মুভি দিয়ে ভাইৰেল হৈছে বেছিকে। আগত তেনেকুৱা নাছিল নহয়, ইমান ফেমাচ নাছিলে সিহঁতে, লাষ্টটাইম তুমি কি মুভি চালা, হ'লত?
হ'লত মই লাষ্ টাইম চালোঁ তোমাৰ, ৱাৰ, ৱাৰ যি আছিল ৱাৰ
উম! উম!
হ্ৰিটিক ৰোশনৰ।
উম! উম! চাইছোঁ মই, মানে মোবাইলত চাইছোঁ মই, হলত যোৱা নাই।
অ' মই হালত চাইছোঁ সেইখান
মই লাষ্ট টাইম চালোঁ অ' তোমাৰ চয়াৰা। এ বহুত ভাইৰেল হৈ আছিলে। অ' বহুত ভাইৰল হৈ গৈছিল ইনষ্টাত ফেচবুক বা যদি খুলোঁ এ বা মিলি চাই আহিলোঁ, মুভিটো কেনেকুৱা পাছত গম পালোঁ, কি একো কাম মে নাই মুভিটো
ম, মই চোৱা নাই, মই মই এক্টৰ আৰু এক্টৰণীটো এক্টৰ আৰু এক্টৰণীটো দেখা প তই গম পাইছো মোৰ বিভান কিমান ভালোঁ নালাগে কিজানি
নাই যাইগে চালে এই এ ৱেষ্ট, টাইম ৱেষ্ট, অ'
আহান পাণ্ডে আছিল।
বা নতুন এক্টৰ এক্টৰণী ছিল নহয় এতিয়া তমাম কামাইচে সিহঁতে আজি পৰা
নতুন আহিছে, ঠিক ঠিক আছে দিয়া এতিয়া, ৰাখিছোঁ নেকি!
অ দিয়া ঠিক আছে ইয়াৰ বিষয়ে বা, ভালকে আৰু পিছত
পিছত কথা পাতিম। দিয়া